শুনিছানে? হেল্ল' কি কৰি আছা? অ কি কৰি আছা? অ মইয়ো আছো আৰু মইয়ো আছো এনেই।
অ আপোনাৰ নামটো?
মোৰ নামটো ৰুলচৰ এগেনষ্ট হয় মানে নাম সুধিব নাপায় ৰোলচত, তুমি তুমি কি কৰি আছা?
মই বৰ্তমান স্নাতক ডিগ্ৰীত নামভৰ্তি কৰিছোঁ।
হয়নিকি, স্নাতক ডিগ্ৰী।
অ মইও এনে আছোঁ আৰু বহি আছোঁ এতিয়া বৰ্তমানতো তেনেকুৱা একো কৰা নাই কি। ৱেচনৰ পিছত।
আৰু আজি অলপ বজাৰৰ বিষয়ে কথা পাতিম বুলি ভাবিছোঁ।
অ ঠিক আছে।
অ তুমি এনে বজাৰ কৰি ভাল পোৱানে।
বজাৰ কৰি ভালেই পাওঁ অলপ দাম দৰ সিফাল সিফাল হলে অলপ বেয়া লাগে। হয়।
হয় নেকি এনে বজাৰ কৰিবলৈ তুমি। বেছিভাগ কেনো ক' ক'ত যোৱা মাৰ্কেট এনে বিশাল নহয় তেনেকুৱা মলত। যোৱা নে এনে বজাৰত যোৱা।
এনে উৎসৱ পাৰ্বন বুলি ক'লে বিশালত যোৱা হয় আৰু যদি এতিয়া। এনে নৰ্মেলি যদি চাওঁ তেতিয়া। আমাৰ ওচৰৰে বজাৰ বজাৰত যোৱা হয় আৰু।
তেনেকুৱাও ভাল লাগে বজাৰত।
উম আৰু আপুনি।
খুব। অ মইও এনেই বিশালত যাওঁ বিশালত বেছিকৈ যোৱা হয়। তেনে আমাৰ ফালে ফেঞ্চি বজাৰ বুলি আছে নাম।
হয়।
তাতে যোৱা হয় আৰু তাৰপিছত তুমি। এনে বাৰ্গেনিং কৰা নে বজাৰত গ'লে।
হয় বাৰ্গেনিংটো কৰিবই লাগিব দিয়কচোন।
অ আজিকালি যিহেতু দাম বঢ়াই কয়। দামটো বহুত বঢ়াইকে কয় নহয় সেইকাৰণে বাৰ্গেনিং কৰিব লগা হৈ যায় আৰু বাধ্যত। এ তুমি ফেমিলিৰ লগত যোৱা না। বজাৰত এনে ফ্ৰেণ্ডৰ লগত যাইকে ভাল পোৱা।
এনে ধৰক এতিয়া ফেঞ্চি গ'লে ফ্ৰেণ্ডৰ লগত যোৱা যায়। আৰু অহ আৰু যদি এতিয়া। এনে যদি যাওঁ তেতিয়া দাদাৰ লগত যাওঁ।
হয় নেকি উম দাদাৰ লগত যোৱা মানে। এনেকুৱা বজাৰটো কৰি ভাল লাগে তোমাৰ দাদাৰ বা ফ্ৰেণ্ডৰ লগত। ভাল লাগে তাৰমানে তুমি অনলাইন বেছ। চি বজাৰ কৰা নে অফলাইন।
আমাৰ ওচৰৰত যিহেতু ব্লিংকিত আছে ইনচ। মাৰ্ট আছে চো অনলাইনয়ে হয় বেছিভাগ আমি আমি চে। ন্দেহ লৈ মানে দেওবাৰ। দেওবাৰলৈ আমি অহ বজাৰত যাওঁ আমি দাদা মই যাওঁ।
চান্দেলে মানে তুমি বজাৰত যোৱা। আৰু এনে তুমি এনে বজাৰ। তুমি কি অনলাইন বেছি কৰা নহ অফলাইন কিলে বোলে ডাইৰেক্ট যাই কিনে কিনি অনা।
এতিয়া চাব গোটেই গোটেই সপ্তাহৰ ছয়টা দিন যি যি বজাৰ লাগে সিখিনি। বজাৰ অনলাইনে কৰা হয় বাকী। অকল দেওবাৰ বুলি ক'লেহে আমি বজাৰ যাওঁ আৰু বেলতলা বজাৰ যাওঁ।
অ তেনেকুৱা নেকি অ আমাৰতো মানে তোমাৰ। ধৰি লোৱা আমিতো ব্লিংকিতটো যাওঁ এনে নিজেও লৈ আহোঁ মানে। কেতিয়াবা ধৰক এনে এনে। এনেই, একো কাম নাথাকে তেনেহলে যাও আৰু নিজে চাই আনাটো অলপ বেছি ভাল লাগে আৰু তোমাৰ যিহেতু অ কোৱাচোন, মানে এনে যিহেত যিহেতু চাইকে অনাতো অলপ ভাল লাগে আৰু বস্তুটো কেনেকুৱা আনি আছো বুলি। অনলাইনততো ডাইৰেক্ট আনিকে দিকে থৈ যায়, কেনেকুৱা ঘৰতহে চাব লাগে। সিকেই নহয়।
উম, সেইকাৰণে মানে নিজৰ হাতেৰে লৈ অহাটো বেছি ভাল আৰু হয়, হয়।
অ নিজৰ হাতেদি চাই-মেলি অনাটো অলপ বেছিকে ভাল আৰু। সেইটোৱে আৰু। তোমালোকে এনে অনলাইনততো আনা কেতিয়াবা তেনেকুৱা হৈছে নে কিবা বেয়া বস্তু আহা?
নাই আজিলৈকে তেনেকুৱা, আজিলৈকে তেনেকুৱা হোৱা নাই, কিন্তু মই লক্ষ্য কৰা মতে আপোনাৰ ধৰক এতিয়া তেল বা ড দালি এইবোৰৰ দাম মানে অনলাইনত অকনমান কম পাইছো।
অ সেইতো হয়, মই সেইকাৰণে অনলাইনটো তোমাৰ সেইটোতো তুমি তাতে ক'ম পাবা যেতিয়া বিশালত যাবা তাতে আৰু গম পাবা, আৰু মানে তোমাৰ পাঁচ টকা মান কম থাকে, অনলাইনত চিকি পাঁচ টকা মান কম থাকে। আৰু তুমি দোকানত য গলে মানে তোমাৰ যিটো দাম প্ৰিণ্ট আছে সেইটো দামে ধৰে।
সেইকাৰণে দোকানতো যোৱা মানে বহুত কমি যায় আজিকালি। তোমাৰ যি, যি দোকানত যাইকে তোমাৰ আ দাম বেছিকে লৈ আ আপোনাৰ চিকি তুমি অনলাইনতে অৰ্ডাৰ কৰিবা না যিহেতু কম দামত পাই আছা। সেইটো আকৌ ঘৰতে আনি দিব। সেইকাৰণে মানে বহুত ব্যৱসায়ও এতিয়া বেয়া হৈ গৈ আছে, মই দেখিছো অনলাইনৰ কাৰণে, ড ব্যৱসায় দোকানবোৰ, সিহঁতৰ মানে অলপ ডাউন হৈ গৈছে অনলাইন থকাৰ কাৰণে। তুমি এনে প্ৰিফাৰটো কিন্তু কৰা তুমি কোনটো ভাল হয় বুলি ভাবা, অনলাইন কৰা ভাল ভাল হয় ন
মোৰ বোধেৰে অনলাইনতটো এই কাৰণে ভাল হয়, আমি কিছুমান বস্তু অনলাইনৰ মাধ্যমেৰে আমি শিকিব বাৰু কেনেকে কি প্ৰচেছবোৰ আমি শিকিব পাৰো।
সেইটোতো হয় বাৰু, অনলাইনত, অ শুনিছেনে?
অ শুনিছো, শুনিছো, আৰু চাব আৰু-আৰু আৰু বজাৰ গলে এই কাৰণে ভাল হয়, তেতিয়া আমি মানে অকল মোবাইলৰ জগতখনৰ বাহিৰে বা বাহিৰৰ জগতখন চিনি পোৱাাটো প্ৰয়োজন, আমি, আমি মানুহজনক লগ পাইছো, মানুহজনক কথা পাতিছো, দাম-দৰ ইফাল-সিফাল কৰিছো। এটা নিজৰ-নিজৰ চা নিজকে অকণমান অ, হেৰি কৰা যায় আৰু
অ হা উম সেইটোতো বুজিলো কথাটো নহয়, কি কব বিচাৰিছিলে, মানে আমাৰ যিহেতু কথা-বতৰা ক'লে দম অলপ মাইণ্ডটো ফ্ৰেছ হয় যেনেকুৱা। মোবাইলৰ জৰিয়তে তেনেকুৱা হৈ নাযায়, আমি কবাৰ লগত কথা পাতিলে অলপ ভালো লাগে মনটো। সেইকাৰণে আমি দোকানত যোৱাও ভাল হয়।
অ মানে, মানে, চাব-চাব চাব গ'লে দুটা চাইডৰে, দুটা চাইডৰে কিছুমান অ ভাল-ভাল লক্ষণ আছে বেয়া লক্ষণো আছে।
অ ভাই ভাল লক্ষণটো কি কি হয় বাৰু? সেইটে হয় বাৰু, এনে ভাল লক্ষণটো কি কি হয় কোৱাছ
অ ভাল লক্ষণটো এইটো যে আপোনাৰ অনলাইনত আমি কম দামত পালো হয় ন নহয় অফলাইনতকৈ আৰু ঘৰত আহি দি গ'ল ঘৰত আহি দি গ'ল ঘৰত আহি দি গ'ল আৰু এতিয়া যদি আমি যদি অফলাই অ অফলাইন চাব যাওঁ অফলাইন চাব গ'লে আমি আমি নিজে যাব লাগিব তাত তাতে অফলাইন অফলাইনত অলপ দাম কম চৰি চৰি অফলাইনৰ অফলাইনৰ দামটো অকমান বেছি আি নিজে অপ আগত কলো অনলাইনৰ তুলনাত
আহ আহজটো হয় আৰু তোমাৰ অঁ বুজু অঁ
এইবোৰ মানে এইবোৰ মান কিছু অ
খন্দ আছে কোৱা অ সেইটোতো হয় বাৰু আৰু তোমাৰ যদি আৰু তুমি যিহেতু ঘৰৰ পৰা ওলাই যোৱা অলপ অ ফ্ৰেচ মানে গাটো অলপ ফ্ৰেছ লাগিব অলপ হ'ব এনে ঘৰত বহি থাকিলেতো ভাল নহয় ন সেইকাৰণি কেতিয়াবা বজাৰ চজাৰ কৰি পেলাই ওলাই যোৱা ভাল তাতে কথা বতৰা হ'ব মানে কেনেকুৱা অ মানুহৰ লগত কি মানুহে কথা কেনেকা পাতে সেইটো শিকিব পাৰিম
মানে মাৰ্কেটত কি বা আমি এনেও কেতিয়াবা দামবোৰ সোধা যায় এই মাৰ্কেটত কি দাম চলি আছে সেইটোও গম পোৱা যায় দাম বাঢ়িছে ন দাম কমিছে সেইটোৱে আৰু বজাৰত গ'লে মানে অলপ হালা চিলাই শুন শুনাও পাম আৰু দেখিব পাম মাৰ্কেটটো কেনেকুৱা চলি আছে এতিয়া মই বহুত দেখিছোঁ আগত মানে আমাৰে কাষত এখন কলনী আছিলে তাতে বহুত মানুহ গৈছিলে বহুত ভিৰ আছিলে এতিয়া মান মানে সেইটো কলনত এতিয়া বৰ্তমান মানুহেই নাথাকে কমি গ'ল কলনীটো এতিয়া খালি খালী হৈ থাকিল এটা দুটা দোকানী বহে মানে আগত মানে সেইটো টোোকুলনি বহুত ডাঙৰ আছিলে এনেকুৱাই কিছুমান জাগাত আহ ডেভলপ হয় কিছুমান জাগাত ডাউনো হয় সেইটোৱে বজাৰৰ বজাৰৰ এতিয়া অনলাইন অাৰ কাৰণে বহুত মানুহে অনলাইন সেইটো কৰা হ'ল বজাৰ কৰা কাৰণে বহুত দোকানীবোৰ
অনলাইন এ আই এইবোৰে বহুতৰ চাকৰিও খাই পেলাইছে যিখি মানে যিখিনি কাম এ আইৰ জৰিয়তে হৈ যায় আমি এজন মানুক কিয়নো মানে পঁচিছ হাজাৰ পঞ্চাছাজাৰ দমহাৰি কৰোঁ সেনেকুৱা টাইপ এটা মাইণ্ড চছেট হৈ গৈছে ধাৰণা হৈ গৈছে
আৰু এ কিবা কৰিব দিলে সিাত ফটককৈ কৰি দিয়ে কিবা এখন ফটো দিলে মানে ভিডিঅ' দিলে মানে সিহঁতে ধুনীয়াকৈ এডিট কৰি দিয়ে যেনেকুৱা লাগে তেনেকুৱাই কৰি দিয়ে
অ সেইবোৰৰ কাৰণে হয়তো আমাৰ অ মানুহবোৰ অকনমান
এল নিবনুৱা হৈ পৰিছে আৰু কিছুমান নতুন শ শিকাৰ কাৰণে এইটো এতিয়া শিকিবই নোৱাৰে এতিয়া এলহুৱা হৈ গৈছে এইবোৰ ক'ৰ্চ কৰি কি এয়াই কৰি দিয়ে চব কাম। আগতে কিমান ভিডিঅ' এডিট ডটাৰ আছিলে তোমাৰ ফটো এডিটাৰ আছিলে সিহঁতে পইচা লৈছিলে এতিয়া বৰ্তমান সেইবোৰ নাই।
এয়াই হৈ গৈছে এয়াই কৰি দিয়ে সেইবোৰ এতিয়া ইহঁততো এতিয়া কামেই নাই। নিবনুৱা হৈ ফুছে ঠিকেই ক'লা আৰু তোমাৰ ব্য ব্যৱসায়টো এনেকুৱাই হ'ল অনলাইন আহি গ'ল অনলাইনৰ কাৰণে কিমান মানুহৰ বিজনে এতি ডাউন হৈ গল। বিজনেছ ডাউন হোৱাৰ কাৰণে জানোৱাৰ কাৰণে কিমান মানুহে এতিয়া আহ ধাৰতে ডুবি গ'ল। সিহতৰো যিহেতু কিনি অনা বস্তু হয়। সেইকাৰণে মানে ব্যৱসায়ো আজিকালি অনলাইন হোৱাৰ কাৰণে বহুত ডাউন হৈ গৈছে আৰু তুমি কি ভাবা তাৰ বিষয়ে অনলাইন হোৱাৰ কাৰণে ব্যৱসায়বোৰ
মোৰ মতেৰে অনলাইনতো গোটেইখিনি বেয়াও কৰা নাই কিন্তু কৰ'ৰবাত নহয় ক'বাত আহ কিছুমান নিবনুৱা মানুহৰ বাবে হয়তো
অঁ', সেইটোও কাম হৈছে অঁ সেইটোতো হয় একদম কিন্তু অনলাইনত তোমাৰ ক'ব গ'লে সেইটো ডেলিভাৰীৰে কাম থাকিল ডেলিভাৰীৰে জব থাকিল পাৰ্ট টাইম হিচাপে ডেলিভাৰী কাম কৰিব পাৰি আৰু সেইটোৱেই আৰু। দিয়া ঠিক আছে তোমাৰ লগত কথা পাতি ভাল লাগিল।
হয় হয় ভাল লাগিল ঠিক আছে ধন্যবাদ দে।